হেল্ল' শুনিছেনে, অহ কি কৰিছ? হা হেল্ল' ভাত খালি? ভাত খালি নে? অহ মই খালো অহ কি কৰিছ?
অহ এই এনেই শুই আছোঁ আজি অফিচ নাই যে, হেল্ল'
অহ ভাত খালি নে নাই?
খালো
খালি নে নাই? অহ কি দি খালি
মাছ লয় মাছ মাছ
অহ মাছ কিহৰ লগত বনালি?
মাছ বিলাহী লগত
অহ বিলাহী আলু জোল বনাইছ হা হেল্ল'
অহ
অহ বিলাহী আলুৱে কি জোল বনালি মানে??
অহ বিলাহী আলু জুল মাছ দি পেলাই
অহ
উম তই কি বনালি?
মই মই দালি বনালো পিছত আকৌ হেৰি চয়াবিন
অহ
ৰঙালাও আলু কলপচলা সেয়া ভাজি বনালো আৰু।
অ।
উ পচলা খাইছনে নাই তহঁতে?
হা, অ। এতিয়া মানে নাই। অ, খাই পাইছো।
অ, কেনেকে বনাই জান'?
অহ জানো।
কেনেকে বনাই কচোন?
দালি দি পেলাই বনাব পাৰি। এ এ মাংস লগত বনাব পাৰি
অ।
অ।
মই আকৌ হেৰি দি পেলাই বনাই বেছি ভাল পাওঁ ৰঙালাওৰ লগত পচলা নিৰামিষ ভাজি বনাই যে। অ। কল পচলা দিয়ে যে ভাল লাগে খাই।
অ।
উম কল পচলা খিনি মিহি মিহিকে কাটি পেলাই গিলাচেদি অকমান হেৰি সৰু সৰু কৰিব লাগে টুকি টুকি। অহ। তাৰ পিছতে আদা, নহৰু দি তেল মাৰি পেলাই ভাজিব লাগে। চয়াবিন দি দিব লাগে।
উম। অ, এই এতিয়া আমাৰ ঘৰত আলহী ঘুৰি আহিছে এতিয়া আহি পাইছে। মানে বা আৰু ভাৰ্গৱ আহিছে।
অ
আ নাথাকে কিবা কামত আহিছে। এনে সোমাই পেলাই মানে যাবগৈ।
আলহীক কি খোৱাবি এতিয়া?
অ।
আলহীক কি খুৱাবি এতিয়া? চাহৰ লগত
অ, এই চাহ না
হেল্ল' হেল্ল' চাহৰ লগত কি পিঠা বনাবি?
অ
অ
পিঠাই ব পিঠা বনাম
অ অ
উম
জান
অ জানো মিঠৈ লগত পিঠাগ গুৰি মঠৈ পিঠা গুৰি গুলি পেলাই। তেনেকৈয়ে বনাই।
অ বেকিং দিব লাগে মই জানো নহয় কেনেকে মানাই মই কৈ আছো শুন
অ
অ এই হেই পিঠাগুৰিটো ঢেক কি খুন্দা হ'ব লাগে মানে অ ঢেঁকী খুন্দা পিঠাগুৰিটো হলে বেছি ভাল হয় মিলত খুন্দা কৈ
অ
এতিয়া মানে পিঠাটো ধুনীয়া কোমল কোমল হয় মিলত খুন্দা পিঠা গুৰিটো মিলত খুন্দা পিঠাগু়ৰিটো হ'লে মানে পিঠাটো অকণ টান হয়
অ অ
অ সেইকাৰণে ঢেঁকীত খুন্দা পিঠা গুড়ি টো হ'লে বেছি ভাল হয়
কোমল হয় আৰু
অ বেকিং দিব লাগে জোখমতে তাৰপিছত মিঠৈ দি ধুনীয়াকে গুলি মিঠৈ খিনি গুলি ল'বি লৈ পেলাই তাৰ পিছত পিঠাগুৰি খিনি লবি পিঠাগুৰি খিনি মানে আটা যেনেকে মঠে যে পানী অলপ মিঠৈ পানী অলপ অলপ দি দি হেৰি মঠি থাকিবি মঠি মঠি তাৰপিছত একে মানে এনেকে সুতা ওলোৱা নিছিনা নিচিনাকে হৈ যায়গৈ যে তেনেকুৱা কৰি পেলাই
অ মই নতুনকেহে শিকিছো মই মানে মানে ইমান ভালকে নাজানো আৰু ৰেচিপি টো
অ অ সেয়ে তাৰপিছত এদিন মানে ৰাতি কাইলৈ খাম বুলি ভাবিছ নহয় আজি ৰাতি সন্ধিয়া ভাত পানী খাই কৰি উঠাৰ পাছত মানে উম হে মঠি কৰি থৈ দিব লাগে পিছদিনাখন বনালে পিঠাটো মানে ৰাতিপুৱা পিঠাটো বনালে ধুনীয়া হয় কোমল কোমল হয় যিমান মানে বনাই পেলাই থৈ মঠি থৈ দিব পাৰে সময় হয় সিমান ভাল হয় পিঠাটো তেনেকে বনাবি ঘৰত ভালে নহয় ন
অ আজি দেওবাৰ ঘৰতে আছো আৰু
উম
অঁ এনে কেতিয়াৰ পৰা থাকে সোমবাৰ পৰা সোমবাৰ পৰা শনিবাৰলৈকে থাকে নেকি
অ সোমবাৰ পা শনিবাৰলৈকে থাকে
অঁ উম মই এইবোৰ কাম বন অ কামবন আজৰি কৰিয় পিছফালে মানে হাঁহ কেইটামান আনিছো যে পুহিবলৈ
অ
তাকে আছে পৰহি পুখুৰীটোতে এৰি দি পেলাই চাই আছোহি
অ ঠিকে আছে
অ নতুনকে আনিছো বেছি দিন হোৱাই নাই আকৌ ক'বালৈ যাবগৈ পাই বেলেগৰ ঘৰত অ সন্ধিয়াতে মন আকৌ বিশ ৰি ফুৰিব লাগে যে মাজে মাজে মানে চাই পেলাই কোনোবা ফালে গলে খেদি লৈ আহো তেনেকে চাই আছো
আহ আহ
ছোৱালীজনীৰ স্কুল বন্ধ গৰম বন্ধ দিলেই নহয় তা অ আজি আৰু তাতে দেও বাহু গৰম বন্ধ কৰি দিছে
অঁ
তাকে আছো আৰু এনেই ঘৰতে উম আলহী কি ভাতৰ লগত মাছ নে মাংস খোৱা বা
এ মাংসই আনিব দিছো
অ মাংস আনিলে কেনেকে বনাবি
মাংস আনিলে আলুৰ লগত এনেকে জোল নিচিনা বনাই পেলাই তাৰ পিছত আৰু দালি বনাই তেনেকে হেৰি এটা পাপৰ আনি পাপৰ ভাজি দি সেইয়াই আৰু
অ ভাইটি লৰাটো কি কৰি আছে
এ খেলি আছে
অ এতিয়া সি অকণ হেৰি কৰিব পাব হেৰি খোজকাাঢ়িব পাৰিছেনে
অ পাৰিছে
অ এখোজ দুখোজ লৈছে চাগে ন
অঁ
উম অ এবছৰ হ'বহি এতিয়া নহয় হম
অঁ
মায়ে কি কৰি আছে
মা এাই এনে শুই শ আছে
অঁ
উম উম হেৰি এইদিনাখন বৰ এ আছো এনে সেইদিনাখন বৰদোৱালৈ গলি
অ গ'লো
অ ভাল লাগিলে নে
অ ভাল লাগিলে।
অ, অ। নতুন প্ৰজেক্টটো দেখিলি নে নাই? প্ৰকল্প। অঅ।
ত এই পূৰ্ণা তাতে পূৰ্ণা মন্দিৰত গৈ শৰাই দিছো। দি কৰি পেলাই আহি গৈছোঁ।
অ। নাম প্ৰসং হৈছিলে নহয় তাত, বহিলি নে নামত?
নাই বহা নহল।
অ।
সেইদিনাখন তেনেকুৱা একো হোৱা নাই। মানুহ ইমান যোৱা নাই নহয়, নতুন প্ৰজেক্টতহে আছিলে।
অ, এতিয়া সেইটোৰে চব-চব অ দূৰত দূৰ মানুহবিলাক আহে তো সেইটো চাবলৈ। নতুন প্ৰজেক্টো।
অ।
উ কি-কি দেখিলি?
তেনেকুৱাই মন্দিৰ বিলাক আছে আৰু খ
নতুন প্ৰজেক্টৰ নতুন তুন প্ৰজেকটত কি দেখিলি?
নতুন প্ৰজেক্টটোত এইয়া কিবা বৰ তাল এযোৰ আছে। আছে তাৰপিছত গাৱৰ মন্দিৰ আছে। তাৰপিছত ফুল আছ যে হব দে।
অ। মই দেখিছো মই মোবাইলত চাবলৈ যোৱা নাই। এতিয়া যাম আৰু এই গৰম বন্ধ দিছে নহয়। গৰম বন্ধ দিছে এনেই আগত গৈছো। এই নতুন প্ৰকল্পতো হোৱা পৰা যোৱা নাছিল চাব যাম বুলি ভাবি আছো। যোৱাহে নাই ৰা লাগিব। এতিয়া বন্ধ দিনতে যাম আৰু অহ ', বন্ধ দিনত। ত যাম মই এতিয়া।
আৰু মেলা চাল গৈনে নাই।
মেলা? মেলা নাই চোৱা। তই চালিগৈ।
অহ ', চালু
অহ ', কিবা আনিলি নে মেলাপৰা।
অহ ', এই কাম মোৰ এটাল ললো চেণ্ডেল এযোৰ ললো।
অহ ', অহ ', ম যাম- যাম বুলি ভাবি অহ ', কি- কি খালি?
অহ ', চাক দিয়া হেৰি পিঠাই কিবা কিবি।
উম', অহ ', হব দে ন।
অহ', - অহ ', হ'ব অহ ', - অহ ',
উম',
হব।